হেল্ল', কত আছা?
অ', ৰ'বা, ঘৰতে আছিলো যাবলৈ ওলাইছো এতিয়া।
ক'লে যোৱাগে?
এ বিয়া নাছিলে, তোমাক মই অোৱা নছিলো ওলাবলৈ।
অ', অ', অ', মনত মনত পৰিছে মনত পৰিছে। ক'ত আছিলে বিয়াখন? দুবৰী।
উম, ধুবুৰী পাঁচ মাইল।
অ', ধুবুৰ-ধুবুৰি, মই দুবৰী শুনিলো।
অ', নহয় নহয়।
ধুবুৰিত বিয়া।
ন না ধুবুৰি ধুবুৰি।
অ', হেৰি এইটো কি কয় কোন কোন যাবা?
এ তুমিও যদি যোৱা তেনে, তুমিও মানুহজনীক লৈ ল'বা।
অ', অ', হয় নেকি।
ৰে নিজৰ ফেমেলি লগতে লৈ যাম বুলি ভাবিছিলো এতিয়া, তালে যাবলৈ গাড়ী এখন বুক কৰোঁ নে নিজৰখনে লৈ যাওঁ তাকে
তোমাৰখনকে লৈ আহা আকৌ, বুক কিয় কৰিব লাগে।
নহয় মানে নহয় মানে, এতিয়া যদি তোমাৰ ফেমিলিটো যায় তেন্তে চেভেন চিটাৰ এখনকে লৈ লওঁ আৰু।
অ', তেনে মোৰ খ্ৰীষ্টাৰখনকে লৈ লওঁ।
অ', লৈ লোৱা লৈ লোৱা, তাত আকৌ আমাৰ ল'ৰা ছোৱালী খিনি পিছফালে বহিবলৈ জেগা হ'বনে নাইবা।
হ'ব, এই আঠ মানুৰ আৰামত বহিব পাৰে, পুৰা এ চি এ চি য'তে ত'তে আছে ওপৰ চোপৰেও এ চি আছে।
ঠিকে আছে ঠিকে আছে, তোমাৰ ডাঙৰ ল'ৰাটো এতিয়া কি কৰি আছে?
সি এতিয়া বৰ্তমান মোবাইল চাই আছে।
আচ্ছা আচ্ছা ঠিকে আছে, তোমালোকে ওলোৱা আমিও যাম এতিয়া। উম, এতিয়াতো, তেৰটা চৈধত গুচি যাম।
হা হা
তেৰটা ছয়টায় গুচি যাম।
অ', অ', ঠিকে আছে আৰু হেৰি এইটো কি কয় ধৰা এয়া বিয়াখন তোমালোকৰ কোন আছিলে নিজৰ কোন হয়?
এই আমাৰ যে জোনজোনী বৌ যে, এই যে তুমি যে চিনি পাইছিলা তুমি যে ঘৰলৈ গৈছিলা ম'নত নাই?
অ', অ', মনত পায়েল।
অ', এলৰ জেঠায়কৰ খুৰীয়েকৰ ছোৱালী।
অ', অ',
উ, তই এয়া তাত এতিয়া যাম বুলি হুম, এই বহুত দূৰৰ বহুত দূৰৰ এ তালৈকে এতিয়া আমাৰ ভণ্টিহতো যাব বোলে ভণ্টি আমাৰ ৰিজাল্ট দিছে নহয়।
অ', ভণ্টি তোমাৰ এবাৰ কিহত মানে কিহৰ ৰিজাল্ট দিছে? হায়াৰ ছেকেণ্ডেৰী আছিল নেকি ন' অ', পাৰ্চেণ্টেজ কিমান?
ফাইভ পইণ্ট কিমান হ'ল, এইটি ফাইভ পইণ্ট কিমান আহিছে। ইংলিছত লেটাৰ নাপালে, সেটো ভাবিছিলোঁ নাইনটি ফাইভ মান পাব বুলি।
অ', কিবা ভুল হ'ল আৰু তাইৰ চাগে।
নোৱাৰিলে আৰু।
তোমাৰ
হেল্ল'
তোমাৰ থাৰ্টি টু মান আছিল নে?
নহয়, নহয়, মোৰ নাইনটি চিক্স পইট কিমান আছিলে ন'
বা চব হলাৱা?
লাষ্টৰ ফালৰ পৰা হয়।
হেৰি এইটো কি কয় ভাত পানী খালে নে নাই এতিয়া?
ভাত পানী এতিয়া খালো বাৰু তে তাৰপিছত মই বোলো ৰাতি সাঁজটো হেৰিতে মাৰোঁগৈ।
অ', আৰু ৰাতটো এনেও বিয়াখনলৈকে যাব লাগিব দিয়াচোন ইমান দূৰ যাম যেতিয়া ৰাতি ভাত পানী তাতে, কি খাই আহা প্লেন আছে নে নে তাতে থাকিবা নে? তোমাৰ বেলেগ ক'বাত ৰুম চুম ল'বা?
নাই নাই এদিনতে ঘূৰিব যদি পাৰো তেনে ঘূৰিম যদি বেছি ৰাতি হৈ যায় তেন্ত থাকি দিম বুলি ভাবিছোঁ।
হয় নেকি, চাই লোৱা বেছি ৰাতি আহিবলৈ অকন দিগদাৰ হয় ন লগত ল'ৰা ছোৱালী থাকিব যেতিয়া।
হোটেল এখন চাই থোৱা আছে বাৰু যদি দেৰি হয় তাত সোমাই দিম আৰু।
লহু গাঁৱত ন?
উম, লেহুগাঁৱত।
ঠিকে আছে।
মই তোমাক হেৰি এইটো কি বুলি কয় কথা এটা শুনিছিলোঁ।
কোৱাচোন কি কথা শুনিলা বাৰু মোৰ বিষয়ে অ', মোৰ। এয়া মানে মোৰ বাইদেউৰ মানে ভিনদেউকৰ মানে মোৰ ভিন্দৌৰ দেউতাক।
অ', কেনেকে বা?
এই খোজকাঢ়ি যাই থাকোতে উজুতি মাৰি নাক টো শিলত পৰোতে একে ঠিততে নিহত মানে। মানে কথাটো ডাঙৰ হৈ গৈছে। আৰু আগতেই বেমাৰ হৈ আছিলে ধৰা।
বেমাৰ কি হৈছিলে?
এ তোমাৰ এইবিলাক, এই এইবিলাক বেমাৰৰ নাম নকওঁ আৰু দিয়া। নাপায় কবলৈ জানিবলৈ বেয়া মানে এইকাৰণে, এইবিলাক ভিতৰে ভিতৰি হৈ আছিলে তাৰপিছত তোমাৰ ধৰা পিছত গম পোৱা গ'ল ভাত পানী খাব নোৱাৰা হ'ল কি পানী খালেও ধৰা তোমাৰ গিলিলে ডিঙিত লাগি লাগি ধৰা নিচিনা লাগে, হে তাতে আৰু সেনেকুৱা এটা হৈ গ'ল আৰু।
মোৰ মাজতে শুনিছিলো এছ পি হস্পিতেলৰ নিচা বুলি। মাজতে শুনিছিলোঁ এইচ পি হস্পিটেলৰ নিচা বুলি।
সেইটো জানো এতিয়া ময়ো নিয়া নাছিলো আৰু ভিনন্দতে নিাছিলে এয়া কোনখন হস্পিতালত নিছে এতিয়া অ, অ, এচ পি, এছ পি, অ, এই পি পি ড্টৰটোৱে হেৰি কৰিছিলে। এ বহুত ডাঙৰ এটা কাহিনী হৈ গৈছে। ছিলে আৰু তাতে।
হয় দে দুখ লাগি গৈছে বাৰু কথাটো শুনি।
কি কৰিবা আৰু বয়সো হৈছে দিয়াচোন এতিয়া মানুহ যেতিয়া এনেো হেৰি আছেই বিয়া ধৰা এইবিলাক কি আৰু যোনবিলাক ধৰা যিল যেতিয়া যে আছে।
হয় দ মই তেওঁ কথাটো শুনি পেলাই মোক সেইদিনাখ ফোন কৰিম বুলি ভাবিছিলো!
উম,
কিন্তু মানে আমাৰ ঘৰত মানে এতিয়া মান মা মাংস এনেক খাই থকা হৈছেতো সেইনে বো চোৱা পৰিব বুলি গাটো ধুই আহ মাৰিছো।
ভালেই কৰিলা দিয়া আৰু হেৰি থোৱাচোন তোমাৰ এইটো কি কৰা যায় আমাৰ তালে বা হত আহিব বাৰু মানে তোমাক ফোন কৰিছো বুলি কৈছিলে কিন্তু, এতিয়া বাহতৰ আহিবলৈ তেনেকে একো বিজ্ঞাপন নাছিলেতো। ভাবিলো চাগে ধৰা তোমাৰ আহি পেলাই নকোৱাতকে লগৰে যেতিয়া আৰু মোৰ মই গৈ দিলে হ'ব বুলি ক'লে তোমাক ফোন এটা কৰি
অ ঠিকে আছে বাৰু মোক তোমাৰ বায়ে ফোন কৰিছিলে যে এনেকে এনেকে ঢুকাইছে বুলি মই খবৰটো পাইছিলো মই আজি যাম বুলিয়ে ভাবিছিলো। অকণমান দেৰিকৈ আকৌ বিয়াখন আহি গ'ল।
অ এই একো নাই দিয়া ওলাম দিয়া আমাৰতো একো চোৱা নপৰে বাৰু আমি তিনদিন খাটি চোৱা হ'লেও মানে ধৰা এদিন হেৰি নোখোৱা ন মেলাকে আছো আৰু একো।
অ, তাকেহে
ওলাবা তেনে হেৰি এইটো কি কয় বাৰটাটালৈ এপাক যাব লাগিব টোপুলা দিবলৈ গ'লো বাৰু আমি তোমালোকক। অকন কোৱা দেৰি হ'ল যে একোনে ওলাবা মোৰ লগতে ফেমিলি লৈ লবা তোমাৰ গোটেই। তাৰপিছত তালে যাম আৰু কাম কেতিয়া আছিলে মোক কৈছিলে মই সেইদিনাখন ইমান এটা ভাল ভালকে হৰি নকৰিল অলপ
এই শাওনা ন তাৰিখে নেকি!
উম ফতুৱা কথাই কৈ দিয়া। নহয় ৰবা, কিমান দিনত আছিলে এইটো মই অলপ পাহৰিছো মানে। তোমাৰ এই ধৰা বাৰ তাৰিখ মানে কাম আছে নেকি? এঘাৰ তাৰিখে কাম পাতিছে এঘাৰ তাৰিখে।
আচ্ছা আচ্ছা কিমান দিনমান হ'ল চাগে?
ছে এতিয়া আঠ দিন মান হৈছে। মানে আকৌ তোমাৰ হেৰি কৰিব, মাছাভাত চব আছে পৰিয়ালে এইবিলাক পাতিবতো তাতে ওলাব আৰু আমিটো পৰিয়ালৰ নিচিনা। গোটেইখিনি ওলাম তাতে।
তাকেই তো বিগ লছ দে
একো নাই একো নাই বাদ দিয়া ওলাম তাতে আৰু গোটেইখিনি যাম আৰু মানে বাহঁতৰ ধৰা এতিয়া তাতে অকণ লাগি কৰি দিব লাগিব যিহেতু নিজৰ তোমাৰ নিজৰ নিচিনাই। অকমান লাগি কৰি দিবা আৰু তাতে সেইটো তোমাৰ ওপৰত আশা কৰিলোঁ লাগি দিবা বুলি।
নিশ্চয় নিশ্চয়! আকৌ হেৰি আকৌ ভিনন্দুৰ তোমাৰ ফাৰ্মাচী এখনো আছিলে বুলি শুনিছিলোঁ।
অ আছিলে আছিলে ভিনদোৰ সেইটোৱে চলি আছে। এয়াই হেৰি এইটো কি কয় তাতে ভিনদ লৈকে যাব লাগিব তোমালোকৰ তাতে আৰু নতুন দোকান এখনো খুলিছে নহয়।
অ হয় নেকি?
অ', নতুন দোকান এখন খুলিছে তাতে অপেনিঙত আছে, আৰু এইটো কি কয় তাত ততে ওলাবা, মোক কৈছিলে এই কেইদিনতে হব আৰু নতুনকে।
নামটো বা কি?
নামটোৱে নতুনকে খুলিছে জুতি এণ্টাৰপ্ৰাইজ বুলি।
কি, কি, কি এনন্ত প্ৰায়?
হ
কি এণ্টাৰপ্ৰাইজ বুলি ক'লে?
এখন দুখন আছে এখন জুতি এন্টাৰপ্ৰাইজ এখন চুং চুং নব।
আচ্ছা আচ্ছা ঠিক, আছে ঠিক, আছে ভালেই বাৰু দে।
অ', ফাৰ্মাচীখন ধৰা তোমাৰ ফাৰ্মাচীখন ধৰা হেৰি বুলি আছে জ্যোতি মেডিচিন বুলি আছে। আৰু এখন তিনিখন দোকান মানে আৰু এখন বাৰু আছিলতো সেইখন মানে হেৰি জ্যোতি এন্টাৰপ্ৰাইজ পিছে আৰু এখন সেইখনত মানে ফাৰ্মচী নহয় আৰু তাত বেলেগ বেলেগ বস্তুও পোৱা যায় কচমেটিকৰ বস্তু পোৱা যায়। আৰু এখন আছে সেইখন মানে তোমাৰ তাতে কি কি খুলিব এইটো এতিয়ালৈকে গম পোৱা নাই, ভিনদেউ কোৱা নাই মানে মই সোধা নাইতো তো চুন চুন নব বুলি আছে সেইখনত আহিবা। তাতে উ তাতে পাব আৰু এইবিলাক নাজানো বাৰু। তাতে তোমাৰ ধৰ চব বস্তু পাবা আৰু যি, যি মানে দৰকাৰী বস্তু ত লাগে ন চব পাবা তাতে। মানে তোমাৰ সেইদিনাখন উ-উদ্বোধন যিদিনাখন কৰিব ন সেইদিনাখন মানে ভাল ভাল বস্তুও খুৱাব আৰু চম চম পাই যে চমচম চম চম আকৌ ৰাতি চ আমাৰ কুচৰি আনিম বুলি কৈছে সিদিনাখন তাপাই মোক সেয়া অনা নিয়া কৰিব লাগিব অকমান সহায় কৰি দিবা দেই।
সেইটোতো নিশ্চয় কৰিব লাগিব, যিহেতু একেলগে সৰু পৰা থকাই কৰিম কৰিম নিশ্চয় কৰিম। সেইটো ক'বলগীয়া নাই।
তোমাৰ গাড়ী খন অকণ উলিয়াবা, সেইদিনাখন মানে মোৰ ভাড়া এটা আছে মোৰ গাড়ী মান ভাড়াত যাব সেই সেইকাৰণে ভাবিছোঁ তুমি উলিয়ালে কিবা এটা ভাল হ'ল হয়, কাৰণ তেতিয়া ধৰা তোমাৰ লগতে ময়ো গুচি গ'লো হয় তোমাৰ গাড়ীখনতে চব বস্তু লৈ আহিলো হয়।
অ', এইটো ভাল ভাবিছা। হ'ব বাৰু মই উলিয়াম, উলিয়াম নিশ্চয় উলিয়াম, মই কোনখন উলিয়াম মেজীকখন উলিয়াম নে হেৰি খন উলিয়াম।
উলিয়ালেই হ'ল কিবা এখন ল'বা আৰু আৰু শুনাচোন তোমাৰ এতিয়া ভন্টি কিহত এডমিচ দিম বুলি ভাবিছা।
এইখন আমাৰ এইখন যে আমাৰ গোম ইউনিভাৰ্চিটি।
তাতে দিবা নেকি দিয়া, দিয়া অ', ভালে আছে কিবা এটা ধৰা ভাল মানে বি এ পঢ়িম বুলি ভ হৈছে এতিয়া পঢ়াই দিয় নহ'লে কিবা লাইন লৈ যদি পঢ়াই লাইনত লৈ পঢ়াই দিব পাৰ নাৰ্চিঙৰ এনেকুৱা বহুত অপচন আছে নহ লেবৰেটৰী কৰিব
নাই অৱশ্যে ইমান কষ্ট নকৰে তাই।
এ হেৰিও কৰিব পাৰে সেইটোতো হয় বাৰু। তোমাৰ হেৰি বেলেগ তুমি ল' চ' পঢ়াই দিয়া পাৰা দেখোন। উম, সেইটোতো এতিয়া ধৰা পইচা এখন অসুবিধাও হয় আৰু তোমাৰ চোৱা এনেও শিক্ষাতো ধৰা তোমাৰ পঢ়িও থাকিব লাগে, তুমিও কিবা এটা কিব এটা কৰি থাকিব পাৰা। কাৰণ শিক্ষাতো ধৰা ইমান এনেকে হেৰি নহয় ন, মানে ধৰা এদিনীয়া হেৰি নহয় তোমাৰ যেতিয়ালৈকে তাত ধৰা মানুহ নমৰালৈকে মানুহৰ শিক্ষা চলিয়ে থাকে যিহেতু এটা দুটা হলেও কথা তুমি গম পায়ে যাবা। কাৰণ শিক্ষা কেতিয়াও শেষ নহয়। মানুহৰ ধৰা ঢুকাই গ'লেও তেওঁৰ ধৰা কিবা কাম চাম শেষ গলে তেওঁৰ শিক্ষা খিনি বা কিবা হলেও মানে সেইবিলাক কমি নাযায় আৰু।
ঠিকে আছে, বাৰু তোমাৰ এনেই গেম চেম বিলাক কি হৈছে।
গেম চেম বিলাক এতিয়া তেনেকে হেৰি কৰা নাই আৰু, বাকী ধৰা তোমৰ মই এতিয়া ফ্ৰী ফায়াৰটোকে খেলি আছো বৰ্তমান। গেম হিচাপে।
আচ্ছা, আচ্ছা এয়া ৰেংক কিহত পালাগৈ তুমি?
এ, নকবা এতিয়া ৰবা কালি ফ্ৰিজটা উঠিছো, এয়া গেম চেম খেলিম ওলাবা তুমি তোমাক মই আজি ফোন কৰিম দিয়া, ৰাতিকে গেম খেলিম ন আৰু অ', আৰু হেৰি এইটো কি কয়? ধৰা তাতে যদি নাই, নাই টুৰ্ণামেন্ট মাজতে দুখনমান খেলিলো। পইচা কেইটামান ধৰা অৰ্জন কৰিলো আৰু তাৰপা।
কিমান বা?
তোমাৰ তিনি হজাৰ মান পালোঁ, ধৰা তোমাৰ দুখন আছিল ন পোন্ধৰ শকে আছিলে জইন ফিজ তোমাৰ এশ টাকে দি পেলাই খেলিছিলোঁ। সৰু বেছি ডাঙৰ টৰ্ণামেট নহয়, আমৰ ইয়াতে ধৰা নৰ্মেলকে পাতে যে। তাৰ টুৰ্ণামেন্টে খেলিছিলোঁ তাত। ধৰা তোমাৰ দুখন খেলিলোঁ, দুখনত ধৰা কুইয়া হ'ল আমাৰ স্টতটো তেনেকে ধৰা পাইছো আৰু পোন্ধৰশমান এটা। মানে কি আৰু নৰ্মেল কে আৰম্ভণি কৰি গৈ আছো আৰু।
সেইটোতো তেনেতো ঠিকে আছে, তাৰপা আমাৰ তুমিতো এতিয়া চাগে এল পি হঁতৰ লগত খেলিছা?
অ', এই আমাৰ আছে গোটেই তিনিটা স্কট আছে এল বি, এল পি আৰু সেয়া এল আৰ এনেকে তিনিটা আমাৰ আছে। আমাৰ তিনটাই ধৰা খেলি তেনেকে আছো, এই হেৰিয়ে পাতিছিলে খেল খন তুমি চিনি পাবা পুতুল সিংহানিয়া যে পুতুল সিংহানীয়া। অ', অ', তেওঁৰ পিতেক যে বি পি, পি পি এ পাতিছিলে খেলখন।
সিও বহুত ভাল মানুহ তাৰ নিচিনা মানুহ পাবলৈ নাই বোলে বুইছা।
উম, সি মানুহটো ভালেই বাপেকটো বেছি ভাল সিকণ মানে অলপ মই তাৰ ব্যৱহাৰটো ভাল নাপাওঁ, কিছুমান ফটুৱামী আমি কথা কৈ দিয়ে মাজে, মাজে। কিন্তু হ'লেও সি ল'ৰাটো ইমান এটা বেয়াও নহয়। মানুহটো ভালেই বেয়া ইমানটো নহয়, বাকী সিংহানিয়া ঠিকে আছে বাৰু তেওঁ এতিয়া ধৰা এতিয়া আমাৰ এইকন জেগাত তেওঁয়ে লিদ। লৈ আছে, চবৰে যিমান যি পাতে ধৰা টুৰ্ণামেণ্ট।
তাকেইতো।
বহুত দীঘল মানে বহুত দীঘল। সাত মিটাৰ মান হ'ব, সাতটো একদম মানে বহুত বেলেগ, বেলেগ মানুহৰ জেগাতো পাইছে ধৰা।
আচ্ছা, আচ্ছা, আচ্ছা।
বহুত লিংক আছে, তেওঁ এইবিলাকত আমাৰ খেলৰ বিষয়ে আৰু ধৰা তেওঁৰ আৰ মেচলিঙৰ, আৰ মেচলিঙৰো ধৰা তোমাৰ দে শৰ্মাহঁতৰ লগতো তেওঁৰ ভালেই, সৰু সুৰা ধৰা টুৰ্নামেট, ষ্টুডমেন্টপাতি থাকে আৰু তেওঁ।
তাকেইটো।
বাকী মোক মাতিছে, এতিয়া সিহঁতৰ ঘৰত তোমাৰ এইকেইদিনতে ময়োও সিদিনাখন ধৰা সিহঁতৰ গৈছিলো ন, তেতিয়া কলে আমাৰ ঘৰলৈ আহিবা ভাত কেইামান খাই যাবাহি কোনোবা ঘৰ মানুহলৈ। হ'ব দিয়ক যাম আহিম বুলি। তেনেকে মোৰ লগৰ দুজনমানৰ লগত মাজতে খাইছিলো, আকৌ মাতিছে তালৈ যাম আৰু। বাকী তুমি এতিয়া বৰ্তমান কি কৰি আছা?
মইতো বাৰু এতিয়া বেংকৰ কামতে লাগি আছোঁ।
ভালে কৰিছা দিয়া কৰি থাকা, কৰি থাকা উম, কৰি থাকা কাৰণ এতিয়া একো নকৰিলে একো লাভ নাই আৰু পইচা